হেল্ল' অ' কি কৰিছা? শুনিছো শুনিছো, কি কৰিছা?
এই জাষ্ট অলপমান কিবা কিবি খাই বহিছো।
হয় অও মানে ময়ো একেই।
কিনো কৰিবা আৰু ন ফোনৰ হেডাল লগাই বহি আছা চাগে।
এইটোৱে কৈছো আৰু। আৰুনো কি কৰিম।
হয়, দিয়া সেইটো যে আছে যি নহওঁক ভাল দিয়া ওচৰতে লৈ পেলাই বহি থাকিব পৰা ন।
অ', অ', অকমান মই কিবা এটা মানে ৰেহাই পাই আছো আৰু অকনমান। বা আৰু অকমান বাহিলে এইটো এইটোও কাম নকৰা হ'ব।
অ', সেইটো হয় বাৰু দেই। এ কিমান মান মাৰিছে এনে ডিগ্ৰীটো?
এ থাৰ্টি ফাইভ মান হ'ব কিন্তু ফিলটো বেছি নহয়।
সেইটো ধৰ তোমাৰ ফৰ্টি ফাইভ হৈ আছে আৰু ধৰ।
অ', ফিলটো বেছি যে। থাৰ্তি চিস্ক আজি তোমাৰ থাৰ্তি চিস্ক। অ', থাৰ্টি চিক্স হা?
ফিলচ লাইকটো কিমান?
অ', হেৰি থাৰ্তি চিস্ক আৰু হিউমিডটি তোমাৰ হিউমিডিটি হেৰি ছিক্সটি পাৰ্চেন্ট।
উম।
তাৰপিছত আৰু কি আছে ৰিয়েল থাৰ্টি ছিক্স ডিগ্ৰী ফিলচ লাইক মোৰ তাত অহা নাই দেখোনে।
ফিলচ লাইক বুলি এটা থাকে।
মোৰ তাত অহা নাই এইটো ফিলচ লাইকটো।
জানো এই হেৰিত মাৰিলে গম পাবা চাগে।
অ', সেইটো মোবাইলত হেৰি হৈ হ'ল। তোমাৰ এনে হিউমিডিটি ছিক্সটি পাৰ্চেণ্ট চ' হোৱেৰ চিস্কটি পাৰ্চেন্ট চাফিচিয়েন্ট বহুত বেছি চিস্কটি পাৰ্চেন্ট।
পাৰ্চেট মানে বহুত বেছি আৰু।
সেইকাৰণে আমাৰ গা চা পু-পু-পুুৰি আছে।
উম, উম পুৰি থাকে যে গাবিলাক সেইটো কাৰণে।
উম, সেইকাৰণে আজি ডিউটি নাযাও।
হেই এইডাল গৰমত বাত দিয়াত থোৱা।
আজি কেনেকে ডিউটি যাবা।
নোৱাৰা নোৱাৰা। ইয়াৰ পৰা যাওঁতে তুমি ভাবিছাচোন, অ' তাত আকৌ ভাল লাগে ন।
তাত এইটো ইয়াৰ নিচিনা নহয়তো। তাত তোমাৰ একদম ধুনীয়া লাগি থাকে নদীৰ বতাহওঁ। কি ধুনীয়া, ইয়াত তুমি ফেনলৈও থাকিব নোৱাৰা তাত তুমি ফেনৰ কথা তোমাৰ মনতে নপৰে।
মানে কি জানা তোমাৰ সেই যাওঁতেই যি তোমাৰ মানে বেয়া লাগিব আৰু গৰম লাগিব ধৰ।
তাত তাত বেলেগ ফিল আৰু।
উম, গম পাইছো উম। বাকী আৰু কোৱা, ভাত পানী নাই খোৱা তুমি?
মই মই খালো এ ভোল সিজাইছিলে আলু ভাত তেনেকে আৰু, তেনেকে খাই আছো আৰু।
দিনডাল নোখোৱাকে নোৱাৰি ন?
হে নোৱাৰি, এ মোৰ তুমি ইমান গম নালাগে কিন্তু মানে এইকেইদিন মোৰ নিজৰ অশান্তি লাগি গৈছে বুজানে। আহ
মই এই ইয়াক ফোন মাৰিছিলো কচুক। যোগী, তাৰপিছত সি কৈছে মই আৰু কিবা এটা খাব লৈছোঁ। মই বোলো দে দে খাই লওঁ তেতিয়াহ'লে তাৰপিছত কৰিম।
ফিল তোমাৰ ফৰ্টি এইট ডিগী।
ফৰ্টি এইট হয় নে।
অ' আজি থাৰ্টি ছিক্স ফিল ফৰ্টি এইট।
চোৱা তেনে বাৰ বেছি।
বাৰ বেছি।
মই কৈছিলো দহ মান হ'ব বুলি উম।
কাইলে বোলে বৰষুণ দিয়াৰ সম্ভাৱনাই নাই পৰহিলে দিয়াৰ সম্ভাৱনা আছে।
এই আৰু বৰষুণডাল দিওঁ একো লাভ নাই বুজিছা, বৰষুণডাল দিব। দিওঁনো কি হৈছে এইডাল গৰম মাৰিছে।
তোমাৰ সেই দেখাই আছে দুটা বজাত
উম।
তোমাৰ ফৰ্টি টুৰ পাৰ্চেণ্ট হোৱাৰ চান্স আছে।
ৰাম, আৰু বাঢ়িবহেনে।
এ এনে কয় আৰু কি থাৰ্টি ছিক্স হ'লে খুব বেছি থাৰ্টি ছেভেন বা এইট তাৰ ওপৰতো নহয়। এনে এনেও কয় কিছুমান এনেও কয় কিছুমান।
কিন্তু মই মানে এই বৰষুণটো দিয়াতো একো মই লাভ দেখা নাই মানে।
লাভ দেখা নাই তোমাৰ এইকেইদিনো কণ্টিনিউ মাৰি আছে বৰষুণ।
বৰষুণটো দিয়ে বৰষুণটো দিয়ে তোমাৰ সেই চাৰিটা মানৰ পৰা দিব।
অ'।
চাৰিটা মানৰ পৰা দিব তোমাৰ জানো কেইটামানলৈকে এইটো পাঁচটা মানলৈকে দিয়ে নিদিয়ে। অ' তাৰ ওপৰলৈ নাযায় ঠিক আছে, বৰষুণ বৰষুণটো দিয়াৰ পিছত যোনডাল ৰ'দ মাৰে নহয় বা। তাতকে দিনটো বৰষুণ দিলেহে ঠাণ্ডা পেলাব।
তোমাৰ চাগে এ এইবাৰো চাগে স্কুল সোনকাল কৰিব চাগে দেই আগষ্টত স্কুল খুলিবতো, গৰমৰ কাৰণে স্কুল চাগে বন্ধওঁ দিব পাৰে নহ'বা সোণকালেই কৰিব পাৰে।
উম', উম', উম', এইটো তোমাৰ চৰকাৰে দি দিব ৰুলটো, যে সাতটা পাৰা খুলি দিয়ে আকৌ।
নাই দিনকাল বেয়ালৈ আহিছে ঐ। আমি আমাৰ জেনেৰেশ্যনে লাাজ হ'ব নেকি চাগে ইয়াত পৃথিৱীত জীয়াই থকা।
উম, চ'ব ধ্বংস কৰি পেলালো নহয়।
আমিয় কৰিছো বাৰু আমাৰ মানুহে কৰিছে।
এতিয়া তুমি ভাবা না পথাৰত থকা মানুহ খিনিৰ কথা কবচোন কি হৈ আছে চাগে।
কি হৈ আছে এতিয়া ধৰা বেলেগতো জীৱ জন্তুও আছিলে পৃথিৱীখনত। সিহঁতৰ কাৰণেতো একো পলিউশচন নহ'ল আমিতো বৰ বেয়াকে ধ্বংস কৰিলোঁ।
আমি মানে তোমাৰ টেকনলজি দি তোমাৰ হেৰি কৰোতে কৰোতে।
আমাৰ মিনাৰেলছ আমি ইমানেই উম একদম চেচ। একদম শেষ কৰি পেলালো আৰু।
উম।
মই মানে তোমাৰ এই আমাৰ তিচি ইউনিভাৰ্চিটিৰ এজন চাইন্টিষ্ট আছে হা মানে মানুহটো মানে তোমাৰ ৱৰ্লডৰ ৰেংকিঙত আহে।
না
তোমাৰ এই ওপৰৰ যে তোমাৰ এই যে গ্ৰহ চহ বিলাক মানে কি এইবিলাক হেৰি কৰে আৰু তোমাৰ মানুহটো মানে নাচাত। তেজপুৰ ইউনিভাৰ্চিটি হও ক'ৰ মানুহ নাজানো অসমৰে হয় অসমীয়াই কয় আৰু। তোমাৰ মানে মান মানুহজনক মানে নাচাতো মাতে মানে কিছুমান হেৰি ল'বৰ কাৰণে হা ৰিচাৰ্জক। মানে নাচাতো যায় সেই মানুটোৱে কৈছে অ' চাইন্টিছ। হেৰি এ মানে আমি এশ বছৰ হ'ল পৃথিৱীখনৰ পৰা আমি মিননোৰেলছ লোৱা। আমি ধ্বংসই কৰিব পেলো এতিয়া আমাৰ পৃথিৱীত নাই আমি জীয়াই থাকিব পৰা হেৰি। এতিয়া যে বাহিৰৰ গড় বিলাকত যে গৈ আছে যে নাচৰা বোলে। অ মানে বেলেগ গ্ৰহৰ পৰা এতিয়া এতিয়া মানে মনেল চানিয়াত চলিব পাৰে নেকি সেইটোহে ট্ৰাই কৰি আছে৷ এতিয়া যে চব দেশ যে বাহিৰ ওপৰলে যে গৈ আছে যে
অ' মানে বেলেগ গ্ৰহ বিলাকততো তোমাৰ মানুহ থকা গ্ৰহ নহয়। কিন্তু তাৰ বস্তু আনিব পাৰি নেকি মানে সেইটো।
এতিয়া আমি যে আমি আগতে কওঁ যে মানুহ মঙগলগ্ৰহত থাকিবগে চন্থে সেইটো মিছা বোলে এইটো থাকিব নোৱাৰেই তাৰ পৰা কেনেকে মিৰিাইছে আমি ইয়াত চলিব পাৰো সেইটোহে বোলে এতিয়া ম মাথা মৰি আছে বোলে কৰিব কেনেকা তোমাৰ ৰবত দি কৰিব। তোমাৰ তোমাৰ হেৰিত থাকিব ফেক্ৰী থাকিব ৰবট ষ্টেচন থাকিব ধৰা চন্দত। তাৰ পৰা বেলেগ গ্ৰহত গল আনি ইয়াত কৰি আমাৰ পৃথিৱীলে ৰকেটত পঠিয়াই দিব কিমান মাথা মাৰি আছে চোৱা। এই জীয়াই থ জীয়াই থাকিবৰ কাৰণে।
সেইবিলাক মানে কি হৈছে তোমাৰ তাতে ধৰ এতিয়া মানুহ চানুহ নাথাকে তাৰ পৰা আনিব পাৰি।
আনিব পাৰি আৰু বোলে তোমাৰ আৰু যে পলিউচন কথা নাই। আৰু তোমাৰ যে এই যে উলকা পিন্ধ চুল্কা পিন্ধ যে ঘূৰি ফুৰে। তাতো বোলে বহুত মিনাৰলছ থাকে তাক সেয়াও ধৰি পেলাই লোৱা চিন্তা।
এই উল্কা পিন্ধ বিলাক যে এই যে পৰিলে যে তোমাৰ যে লয় বহুত দামটো এইবলাকৰ।
অ' বহুত বোলে তাত ভাল অ' এই তাত তাত বোলে বহুত ৰেয়াৰ আৰ্থ মেটেৰিয়েলছ থাকে বোলে তাত।
তাকেতো কি কি ওলাই নাজানো আৰু তুমি জানে নে কিবা আইডিয়া?
আইডিয়া মানে তোমাৰ যোনবিলাক ৰেয়াৰ আৰ্থ মিনাৰেলছ মানে তোমাৰ ধৰা এই যে আমাৰ নিউক্লিয়াৰ কাৰণে যে ইউজ কৰে কি এইটো নাম কি আছিলে?
নাজানো ন
আ মানে এ এটা যে ইউজ কৰে কি আছিলেটো এনে কৰ যে কি আছিলে পাহৰিলো নহয় এইটো ইউৰেনিয়াম নে কি এনেকা আছিলে পাহৰিলো সেইবিলাক পাই তাত অ' সেইবিলাক পায় সেইবিলাক ধৰে তেনেকেই তোমাৰ তেনেকে এতিয়া
মানে আমাৰ পৃথিৱীখনত একো নাই আৰু ন
আৰু বিশ বছৰ তাৰপিছত আৰু একো নাপায় আৰু।
উম হয় দিয়া একে জেগাৰ পৰা মানুহে খান্দি আছে হয়নে?
কিমান ওলাব।
মই মানে তাকে ভাবিছো এতিয়া যে যিবিলাক জেগাত যে তোমাৰ ধৰ সেই চাপজ কথাটো কৈছো। এতিয়া অ' হিৰাৰ কাৰণে ধৰ তোমাৰ মাইনিং চলি আছে।
অ, চলি আছে।
কয়লাৰ কাৰণে মাইনিং চলি থাকে কিবাৰ কাৰণে চলি আছে চাপজ কথাটো কৈছো। খান্দি খান্দি খান্দি খান্দি এসময়তো নোহোৱা হৈ যাব গৈ।
নোহোৱা হৈ যাব এই আমাৰ আমাৰ পানী নোহোৱা হ'ব ৰখা। পানী আমি বেছি বছৰ নাপাওঁ আৰু যোনটো আমাৰ পিয়ৰ ৱাটাৰটো যে। পানী তল মাটিৰ তলৰ পৰা আহে সেইটোয়ে নোহোৱা হৈছে আৰু। বহুত ইউজ কৰিছো দে মানুহে বহুত ইউজ কৰিছে, আমি আকৌ। ইজ কৰো এ বহুত জেগা তোমাৰ একদম পিয়ৰ ৱাটাৰ লাগি এটা নিউক্লিয়াৰ বমৰ কাৰণে পিয়ৰ পিয়ৰ ৱাটাৰ লাগে। তাৰপিছত এতিয়া বোলে যে ইথানল যে। এক লিটাৰ ইথানল বনাবৰ কাৰণে বোলে আঠাইশনে তিনি হাজাৰ লিটাৰ পিয়ৰ।
এই নহয় বেছি বেছি আহ এক গ্ৰাম নে কিমানৰ কাৰণেই তোমাৰ তেৰ লিটাৰ নে কিমান কে লাগে দহ হাজাৰ লিটাৰ লাগে হ'বলা এই এক লিটাৰ বনাবলৈ কিবা দহ হাজাৰ লিটাৰ নে কিমান।
তেনে তেনে লাভ কোনটো হ'ল পেট্ৰল ইউজ কৰা এইটো ইউজ কৰা একেই হ'ল দেখোন।
আৰু এটা কথা মানে কৈ আছে মানুহ বিলাকে যে ইথানলটো আমাৰ ই কিয় ইমান যদি ইথানলৰ পৰা যদি সঁচাই যদি মানে তেল বনাই পেলাই চলিব পাৰিলে হয়, তেতিয়া হ'লে কৈছে যে আমৰিকা। ৰাছিয়া, চাইনা এইবিলাকে দেখোন তোমাৰ কুঁহিয়াৰৰ খেতিয়ে কৰি পেলালে হয়। কিমান কিমান। সিহঁতৰ ইমান জেগা আছে এতিয়া চাপজ কথা কৈছো ৰাছিয়া আৰু চাইনাৰ মানুহ থকাটো কম জেগা তাৰ মানুহ কম জেগাত থাকে
অ, আৰুতো বহুত জেগা আছে।
সেইটা কুঁহিয়াৰ লগাই শেষ কৰি নেপেলালে হয় ন। আৰু আমাৰ ইয়াত। কিয় ইমান ফ'ৰ্চফুলি দিয়া হৈ আছে কিয় মই সেইটো ভাবি তোমাৰ গাড়ীখনে ই টুৱেণ্টিৰ ওপৰত যাবই নোৱাৰে।
হেই বেয়া হৈ যাব।
ই টুৱেণ্টি খালেও বেয়া ধৰ ছাপোজ কথাটো কৈছোঁ।
উম,
তাত যদি তুমি ই এইট্টি বা ই হাণ্ড্ৰেড ভৰাবলৈ যোৱা। সেইখন গাড়ী শেষ দেখোন।
তুমি এইখনত তুমি হেৰি হেৰি হেৰি ভৰাই দিয়া একে কথা পানী ভৰাই দিয়া ন।
অ, পানী ভৰাই দিয়া অ, একেই কথা হ'ল ই হাণ্ড্ৰেড মানে কি? হেৰি ৰখে আৰু অ, কি হ'ব গৈ ঠিক নাই আৰু। দেই।
নাই মানুহৰ কথা ভবা নাই মানুহে এখন গাড়ী কিমান কষ্ট কৰি কিনে। হেখন গাড়ী যদি বেয়া হৈ যায় সেইটো চৰকাৰে ৰিক্স ল'ব নেকি এতিয়া কোম্পানীও ৰিক্স নলয় চৰকাৰেও ৰিক্স নলয়।
আৰু হেৰিৰ কথা কৈ আছে দেই মই। এই নিউজত মিডিয়াত মানে পাই আছো কৈছে ছুপাৰ কাৰত ভৰাই দিয়ে ছুপাৰ কাৰত ইমান ধুনীয়া মাইলেজ পায় কিবা পায়। ঠিক আছে ছুপাৰ কাৰত বাৰু ভৰাই দিয়ে নীতিন নীতিন গাডকাৰী। মই বাৰু ধৰিলো চুপাৰ একাৰত ভৰাই দিয়ে। টো মিছা ই হান্ড্ৰেড এণ্ড চেন্ট পাৰচেন্ট মিছা কথা কিন্তু ধৰিলো যে সঁচা কথা। এতিয়া মোক কথাত লাগে যে আমাৰ ইণ্ডিয়াত কিমান মানুহে চুপাৰ কাৰ চলায়।
সেইখনে চলায় অ, কেইটাই চলায় উম, নাইনটি নাইন পাৰ্চেন্ট এ নৰ্মেল গাড়ী।
অ, কুটিত যাব নৰ্মেল গাড়ী।
অ,
হাজাৰতহে যাব চাগে হেৰি গাড়ী।
এ ডাঙৰ ডাঙৰ চেলি ডাঙৰ ডাঙৰ চেলিব্ৰিটি কেইটাৰ বাহিৰে কাৰণো আছে অ'।
কোনে নচলায় সেইটোৱে কথা।
এইটোৱেইতো কথা
সিহঁতে হেৰি দি দিছে চুপাৰকাৰৰ লগত।
মইমানে মাজতে চাই আছিলো হেৰিত কিবা। আৰু আমেৰিকাই বোলে ইটেন ইউজ কৰে, তাৰ ওপৰত আমেৰিকা নাযায়েই।
নাযায়, নাযায়।
আমেৰিকা এতিয়া কেইবছৰমান হ'ল ই ই টেন ইউজ কৰি আছে আৰু সিঁহতে বোলে ইটেনৰ ওপৰত নাযায়েই। সিহঁতে নিজে বেন কৰি লৈছে।
ইনষ্টাগ্ৰামত তুমি দেখিছানে প্ৰতীক তালুকদাৰ বুলি যে এটা ল'ৰা আছে। সি তোমাৰ ডুবাইত থাকে নহয়, তাতো মানে তেনেকুৱা। তেল তোমাৰ চাৰিবিধমান আছে।
অ'
তুমি যোনতটো মন যায়, সেইটো তুমি ভৰাব পাৰা মানে। সিহঁতৰ এনেকুৱা নহয় যে এইটোৱে ভৰাব লাগিব আৰু তাতে। তাতে মানে ইথানল চিথানল নাই প্ৰপাৰ তেলেই। সালি ধৰ চুপাৰ কাৰৰ কাৰনে কিবা অলপমান ধৰ বেছি পিউৰিফাইড তেল। অলপ দামতটো বেছি ধৰ নৰ্মেল গাড়ীৰ কাৰণে বেলেগ ধৰ তেনেকুৱা প্ৰায় তিনটামান। তিনি চাৰিটামান মানে খেলৰ তেল আছে, কিন্তু ইঠানল একো নাই।
আকৌ আৰু তোমাৰ এই মাহতে কেইখন এই চাই আছিলো ব্ৰাজিল নে কি দেশখন পাহৰিলো বাৰু। তাতো তোমাৰ এনেক এটা পেট্ৰল ডিপু আছে তাত দেখাইছে মানে। তোমাৰ ই টেন, ই টুৱেণ্টি, ই টুৱেণ্টি ফাইভ, ই থাৰ্ট টি ই এইটটিফাইভ মানে চবৰে ভাগে ভাগে আছে। মানে লাহে লাহে মানে গাড়ী বিলাক ধৰা মানে ই হান্ড্ৰেডলৈ গৈ আছেতো। কাৰবাৰ গাড়ী বোৰে ই টুৱেণ্টি সি ই টুৱেণ্টিয়ে ভৰাই। কাৰোবাৰ বোলে পিয়ৰ পেট্ৰলৰ গাড়ী বোলে অলপ বছৰ হ'ল সি ই পিয়ৰ পেট্ৰলে ভৰাই, কাৰোবাৰ বোলে ই এইটটি ফাইভ, ইএইটটি ফাইভ ভৰাই তেনেকে চবকে দি দিছে ভগাই। লাহে লাহে আৰু এটা কথা এটা কথা। মানুহে মেনুফেক্সাৰ কমি আহিলে নো পিয়ৰ পেট্ৰল কোনেনো ইউজ কৰিব।
নহয় আৰু এটা কথা।